ক ক'ত আছ
এ গুৱাহাটীতে। তই ক'ত উম তই ক'ত
মই এতিয়া তোৰ হেইত আছোঁ কেৰেলাত আছোঁ ৰ
হে
কেৰেলাত গ'লো কেৰেলা এ হ'ল ম মোটামুটি দুমাহ মানে হ'ল তেতিয়া মই আছোঁ তাত মই আছোঁ এতিয়া মচলী পট্টনম বুলি এটা জেগাত
অঁ হয় নেকি সেইটো ক' ক'ত আছে
সেইটোতো কেৰেলাতে আছে জাগাখিনি মানে এই সেয়াই আৰু পঢ়া পাতি নাই ন আমি এইবিলাক কৰিয়ে খাব লাগিব এতিয়া আৰু মাছৰ বেপাৰ চেপাৰ আৰু তোমাৰ মানে অসমত মানে অলপ সেই উৎপাদনটো কম হৈছে মানে আমাৰ ব্ৰহ্মপুত্ৰ নৈৰ পৰা আহা মাছটো ত ওচৰৰে মানে লগৰ আছিলে মানে এই দৌম গাওঁ এখনৰ মানে দাদা এজনে ক'লে বোলে তাত ভাল সুবিধা আছে থাকা মেলা লগতে মাছটো ধৰি মানে ধুনীয়াকে মানে বেপাৰ টো কৰিব পাৰি আৰু
অ তোৰ ত ত তাত মানে এতিয়া সাগৰীয় মাছ ছে চাগে
উম সাগৰিয় একদম ডাঙৰ ডাঙৰ মাছ ধৰি দিওঁ মানে একদম মানুহতকে ডাঙৰ
অ বা অ মানে সেইটো জেগাটো মানে সাগৰৰ পাৰৰ জেগা আৰু
সাগৰৰ পাৰৰ দামি মানুহে একদম টিঙৰ ঘৰ যে থাকে একদম
অঁ
টিঙৰ ঘৰৰ একদম চালি বনাই তেনেকে থাকি দিওঁ আৰু
অঁ' বা বঢ়িয়া, বঢ়িয়া গৰম কেনেকুৱা তাত
গৰম মানে ইমান গৰম নহয় ঠাণ্ডাই হয় মানে তাত উপকীয় সেই ন ন মানে বতাহটো মানে। ধুনীয়া বলি থাকে। তোৰ ফেন চেন নালাগে, আমাৰ ধুনীয়া বত বত আমি থাকোঁ আৰু
অঁ।
বাকী তুমি কোৱা কি কৰি আছা তই ক কি কৰি আছ এতিয়া
এই মই ৰুমতে অলপ আগতো ঢেঁকীয়া বুটলি আছিল।
হয় নেকি!
অঁ গুৱাহাতী টো ঢেকীয়া পাওঁ আজিকালি।
এ ডাঙৰ কথা আৰু গুৱাহাটীতো।
হেঁ!
তই ঢেকীয়া কিহেৰে বনাই খাবি? কিহেৰে ভাজি খাবিনে নে কিবা!
নাই ভাজিয়ে খাম সহে বনালো।
অঁ নহয় মানে মই সু মই সুধি ছিলো মানে কাম কি কৰি আছ কাম?
অঁ কাম মই এতিয়া বৰ্তমান এনে বেকাৰ।
বেকাৰ নেকি?
উম ময়ও সেইফালে যোৱা কথা ক'বালৈ ভাবিয়ে আছো ৰ।
উম মানে আহিব পাৰা এইফালে মানে মানে তই মাছ- চাছ ধৰিব পৰা বুলি মই জানো তই এইবিলাক গাঁৱ ঘৰতো আ! জানো পুখুৰী চুখুৰী এইবিলাক তই ভালেই আৰু তই পাৰিবি ইনকাম ভাল হয় কিন্তু ইয়াত।
বৰলৈ আকৌ অকণ ভয় লাগে যে।
ভয় মানে। গোটেইখিনি মানুহ থকা যায় আৰু আমাৰ একদম আমি জাহাজত যাওঁ নহয়।
অঁ মানে একদম মাজলৈ
মাজলৈকে যায় পানীত নানামো নহয় যে এনেকে জাল মাৰি দিওঁ। বা এনেকুৱা চিষ্টেম আছে কিছুমান আমাৰ। মাছ ধৰা টেকনিক আছে। কেৰেলাত আৰু বেলেগ টেকনিকবোৰ। ত' তাত মানে বস্তু উম
বস্তু যে তোৰ হেৰি সাগৰৰ যে কিবা এটা কিবা এটা দূৰত্বলৈকেহে পাৰি যে
অঁ সেইটো নটিকেল মাৰিছ নে কিবা এটা কথা আছে অ সেইটো আমাৰ আছে বাৰু বহুত দূৰলৈকে যাব নোৱাৰোঁ তাত।
অঁ আকৌ সিফালৰ পৰা এইবোৰ আৰ্মি চাৰ্মি আহি যাওঁক।
অঁ নাই নাই নোৱাৰি সেইটোৰ মানে আন্তঃৰাষ্ট্ৰীয় ব সেই সীমা বন পানীৰো আছে। আন্তঃৰাষ্ট্ৰীয়। আমাৰ ভাৰতৰ কিবা টিকেল মাৰি চৰিহে যাব পাৰো এনেকুৱা টাইপ।
আহ এ তাৰ মানে হেৰি কি কি কেনেকুৱা ধৰণৰ মাছ কেনেকুৱা কেনেকুৱা মাছ পাওঁ
মাছ মানে নামবোৰ মানে কিবা অদ্ভুত নাম ন তাত চাউথ দক্ষিণৰ ফালৰ আমাৰ সেই মাছ হয় নামবোৰ তেনেকে মইও মানে মুখেৰে নুফুটে মানে। কিন্তু মানে চাইজ বিলাক মানে বহুত ডাঙৰ ডাঙৰ এক্দম মানুহ এটাক মানে গিলি পেলাব পাৰো মাছ পাও
অ' বা মজা লাগে চাগে ধৰি
সেই বঢ়িয়া মানে সেইবোৰ মানে সেইবোৰ মাছ ডাইৰেক্ মানে! তোৰ মানে ফাইভ ষ্টাৰ, থ্ৰী ষ্টাৰ ছেভেন ষ্টাৰ এইবিলাক হোটেলত ডাইৰেক্ট যায়। ধনী-ধনী মানুহে খায় আৰু এই এইবোৰ মাছ, আ উম।
আৰু এই ডাঙৰ ডাঙৰ যে মিছা মাছবিলাক সেইবিলাক খোৱা নে নাই?
আহ পাও, পাও, সেইকেইটাও পাও।
অ।
আহ তৌ মানে মই মানে কি কৰি আছনো? অ মই মানে তোৰ হেই কৰি আছিলো। কাৰত ততে মানে এখন পান দোকান দিছিলো মানে ফাৰ্ষ্ট।
উম।
ত পাণ দোকানখন দিওঁতে মানে এই নহ'ল কে মানে। মই মানে অলপ ধাৰলে লৈ মানে পাণ দোকানখন দিছিলো আৰু ঘৰৰ পাণ এইবিলাক বিক্ৰী কৰিব। কিন্তু মানে এই ও ওচৰৰে এজন ত চন্দন নামৰ মানুহ এজনৰ লগত মানে বেয়া বেই হ'ল মানে। তাৰ মানে ধাৰলে লই বস্তুবোৰ, ধাৰলে লৈ মানে নিদিয়ে।
অঁ।
ত নিদিয়া নিদিয়া এনেকে এদিন মানে অলপ মনোমালিন্য অলপ বেয়াকে হয়। ত সি আহি মানে মোৰ দোকানখন ভাঙি থৈ গ'ল আৰু। দোকান মানে সেই টেবুল খন আৰু। ত ভাঙি
তাক অসমত কেনেকে বেপাৰ কৰি খাবি?
নোৱাৰ, নোৱাৰ। মানে বহুত চকু চৰহা মানুহ বিলাক মানে এটাই আনজনৰ আমাক কয় ন মানুহ বিলাক কেঁকোৰা জাতি বুলি। এনেই ন কয়, অলপ-অলপ ভাল দে খিব নোৱাৰে। ত' মানে তাৰ পিছত ঘৰৰ মানুহখিনিও ক'লে যে নাই লাভ নাই ভৱিষ্যত নাই আমাৰ ইয়াত।
তই পুলিচৰ ওচৰ যাব লা গৈছিলি নাই?
পুলিচৰ ওচৰত গ'লে কি হব? পুলিচ বোৰে তোৰ ভ্ৰষ্টাচাৰ। মানে সিহঁতে বেলেগ বস্তুবোৰ পইচা লৈ মানে ঠিক। মিলাব বিচাৰে আৰু যে কথা পাতি ল তহঁতি।
অঁঅঁ।
ত তাৰ মানে ধাৰ খিনিও থাকি গ'ল, দোকানখন দিওঁতে যিখিনি মানে মই ধাৰ ললো। এই গতৰ পৰা ধাৰ ললো। এইবিলাক থাকে ন? ত লৈ এতিয়া সেইটো বহন কৰিব পৰা নাই। তো সেইকাৰণে ভাবিলো আৰু নাই অসমত নাথাকো। বেলেগ গুচি যাওঁ।
এ সেইবিলাকতে সেইবিলাকেই হৈ আছে। কি কৰিবি আও। উপায় নাই। এই
উপাই নাই আৰু এই শিক শিক্ষা দীক্ষা নাই ন? বস্তুটো সেইটোত প্ৰব্লেম হৈ গ'ল। শিক্ষা দীক্ষা থাকিলেও কিবা এটা এখন দোকানেই দিলো হয়।
তাকে। সৰুৰ পৰা আকৌ সেইবিলাক নাভাবিলিও নহয়।
সৰুৰ পৰা মানে আমাৰ কি মানে এ মানে ঘৰৰ মানুহে স্কুলত কি কি নো যাম আৰু সৰুৰ পৰা নাঙল খন লৈ যাই হালত লাগি যায়। এনেকুৱা টাইপে বস্তুবোৰ।
অ
অকল এই খেতি-বাতি সেইবোৰে জানো? এতিয়াতো খেত খেতি-বাতিও নাই আমাৰ গাঁৱত। হেনো শুনিছো এইবিলাকত এতিয়া মাটিবোৰ চৰকাৰে লৈছে। লৈ এতিয়া খেতি মাটি খিনিও আমাৰ নোহোৱা হ'ল।
এই ময়োতো এতিয়া আহি পেলাই মানে গুৱাহাটীত বেকাৰ মানে চিকিউৰিটি গাৰ্ড এটা কৰি আছিলোঁ।
উম
তাৰপিছত তোৰ মানে কলেজ মানে বিশ্ববিদ্যালয়। তাত মানে তো ইমান মানে মানে বৰ অশান্তি দিয়ে ৰাতি ৰাতি এই ছোৱালীবোৰতে কি হৈছে মানে নিজ কৰা বাহাদুুৰ কি চাবি ইহঁতৰ
উম মানে কাজিয়া লাগু লাগুকে থাকে ন। মানে উ জেং কৰো এনেকুৱা মাইৰিম এনেকুৱা টাইপৰে।
অ তেনেকুৱা টাই পৰাে থাকে
কিন্তু অলপ বাচি থাকিবি দেই কেইমাহ মান আগত শুনিছিলো কটনত এজন চিকিউৰিটি গাৰ্ডত
উ
এ মানে ইটাৰে মাৰি দিলে বোলে। এনেকুৱা কিবা ৰাতি মদ খাই সোমাব ওলাওতে খবৰটো পাইছনে নাই গম নাপাও
অ ময়ও শুনিছিলো তো মাৰতেবাৰ
ত' মানে বস্তুবোৰ ৰাতি মানে। সেই অভদ্ৰ ন ল'ৰাবোৰ মানে আজিৰ তেজটো গৰম হৈ থাকে।
তাকে কেলে যে এনেকুৱা হৈছে খাদ্য পাতিয়ে বুজিছ নে এইবোৰ খাদ্য পাতি দেব এই আগৰ আমাৰ মানে হেৰিবিলাক নাইকিয়া হ'ল নহয় একেবাৰে পিয় প্ৰিয় খাদ্যবিলাক সেইটো কাৰণে এইবলাক হৈছে
এয়া আৰু বস
হ সাৰ দিয়া পাচলি খাব
উম
পাচলিৰ নামত আলু সেয়াও
উম
আৰু মাংস
সেয়াই দিয়ে নেকি
হা
মানে তহঁতক ভাত পানী কি থাকা লোৱা ক'ত কেনেকে থাক এতিয়া মানে
থাকালৈ আমি কেইটামান লৰা একেলগে গৈ পেলাই এনেকে আছো অ এই বাকী দুটামান চিকিৰিটি কৰা ল'ৰা আছে দুটামান এই এনেকুৱা হজৰি
আহ আহ
তেনেকৈ
এ আৰু মিলি থাকিলে হ'ল আৰু বস্তুটো খালি অলপ মানে নিজকে বচাই ৰাখিলে হ'ল আৰু এই এই ডেকা যুৱক উদ্ভণ্ডালি কৰা যুৱক কেইটাৰ পৰা আৰু
সেইটোৱে সেইটোৱে আকৌ ফটককৈ কিবা ক'বলৈও ভয় নহয়
নাই সেয়াই বস্তুটো মানে অলপ অলপ কম চৰতে কবি মানে সৰু ভইচতে কবি কথাবোৰ সিহত সিহঁত সেই চান্সটো বিচাৰি থাকে আমি আৰু কি ভাই এইটোয়ে জীৱনটো এনেকে যাব আৰু আজি যদি আজি যদি ক্লাছ টেনলৈকেও পঢ়িলো হয় তেতিয়াও মেট্ৰিক পাছ বুলি কৈ মানুহে অলপ সন্মান এটা দিয়ে অ আণ্ডাৰ মেট্ৰিক ক'ত মানুহে সন্মান দিব
তাকে তাকে সেইটোয়ে আবাৰ মায়াই পিতাই নপঢ়ে আৰু কি কৰিবি
এনেকেই আৰু যাই থাকিব জীৱনটো বিয়াখন এতিয়া বিয়াখনো পাতিব হ'ল আৰু
তাকে কৈ আছে ঘৰত কেনেকৈ ধৰ কি বওঁতেনো সাহস কৰিবি
বিয়া পাতি সেয়াই কেনেকে খুৱাম বিয়া কোনে দিব
চলাই টানি নি চলি আছো এতিয়া আৰু কাৰোবাক বিয়া পাতি আনি থাক থাকিবি আৰু কেনেকৈ থাক তাৰপিছত তই অসমলৈ কেতিয়ালৈ ঘূৰিবি
মই যাম ৰ আৰু মানে যাম তেনেকে ভাবা নাই। গ'লে তক জনাম বাৰু দে হ'ব দে ঠিক আছে নহলে